হেল্লো আছো এনে তুমি।
অ' মইয়ো এনেই আছো বাৰু।
উম ভাত খালা।
উম ভাত অ' খালো অথনিতে তুমি।
ময়ও খালো বাৰু কিহেদি খালা।
অ', মই উম উ দালি। আৰু ভাতকেৰেলা ফ্ৰাই।
উম উ বাকি। মই ভোল ভাজি তাৰপিছত। পাপৰ ফ্ৰাই ভাত।
অ।
তোমাৰ খবৰে নোহোৱা হল কিবা কৰিছ ছোৱালীজনীয়ে।
অ', নাই মো সময়ে পোৱা নাই যে এইকেইদিন।
উম মেছেজো নকৰা।
অ এতিয়া কি কৰি আছিলা
এতিয়া মই শুই আছিলো।
অ
তাৰ তুমি কি কৰি আছিলা
মই এনে বহি আছিলো শুৱা পা উঠি
আচ্চা
গৰম কেনেকুৱা
গৰম নাই ইমান বতৰটো ঠাণ্ডাই
অ।
বাকী তোমালোকৰ ফালে
আমাৰ ফালেও ঠাণ্ডাই অলপ আৰু আজি ইমান ৰ'দ দিয়া নাই।
উম
এই বেলেগ এইকেইদিনো বহুতে ৰ'দ দিছে আজিহে অলপ নাই
উম
তাকে
ই‌ হেৰি খেতি কৰে নে তোমালোকৰ
নাই আমি খেতি কৰো বাৰু আছে আমাৰ
অ
বাকী মা দেউতাৰ ভালেই
অ ভালেই তোমালোকৰ
উম ভালে আছে
অ
খেতি বাতি তই অ চাগে কঠীয়া ৰুইছা আৰু ন
অ কৰিছো‌ ৰুইছো আজি নগলোৱে ৰুবলে
তুমি গ‌ইচা এনে ৰুৱা তুমি কঠিয়া
ৰু আজি নগলো যোৱাকালি গৈছিলো
আতছা এই
আমাৰ বোকা দিছে যে
উম মইতো এই কঠীয়া চঠীয়া ৰুবলৈ নোৱাৰো হে, মোক যদি নমাই দিয়ে মই তাত কি কৰিম কি নকৰিম নাজানো আৰু।
অ।
মানে মই কেতিয়াও ট্ৰাই কৰা নাই তোমালোকৰ তাত গ'লে ট্ৰাই কৰিম বাৰু এবাৰ মোৰ মন আছে দেই কিন্তু ট্ৰাই কৰিবলৈ
অ
আৰু ভালো লাগে দিয়াচোন একেলগে কঠীয়া ৰোবলে তাৰ পিছত ধেমালিও টো হয় ন বোকা দলিয়া দলি কৰানে নকৰা
কৰোঁ
ভাল লাগে ন
অ, তেতিয়া-তেতিয়া, বৰষুণ দি দিলেতো আৰুৱে ভাল লাগে।
উম, বৰষুণ দিলে আৰু ভাল লাগে। আকৌ পানী জপং-জপং, পুৰা একদম বহুত মজা লাগে।
অ, এইটো, গাঁৱলীয়া পৰিৱেশতহে ভাল আৰু।
তেনেকে চহৰ ভিলাক
নাই, আমাৰ ইয়াতো তেনেকুৱা একো নায়েই। মানে ধৰা, আছে পথাৰ-চথাৰ। কিন্তু, পথাৰ-চথাৰ থাকিলেও কিবা, মানে মানুহ নাই ন, তেনেকা তোমালোকৰ গাঁৱত এতিয়া তে, মানুহে, মানুহ ধৰা, মানে কঠিয়া ৰোব'লে এক্সট্ৰাকে মানুহ। তাৰপিছত চাহ-তাহ দিব যোৱানে নোযোৱা? পথাৰত। উম, ভাল লাগে ন, তেনেকে গৈয়ো। আকৌ পথাৰত ভাত কেইটা খাই, যি সুদা ভাত হ'লেও বা এইটো হ'লেও কোনো কথা নাই। এ, ৰখা হা এক মিনিট।
অ,
সুদা ভাত হ'লেও কথা নাই, কিন্তু ধৰা, লগে ভাগে খালে, বেছি ভাল লাগে।
অ, পথাৰত খোৱাতো, বহুত বেলেগ আৰু ভালো লাগে বহুত।
উম, সুদা ভাতোও ধুনীয়াকে হৈ যায়। পেটত গুচি, যায়।
তাকে আৰু ঘৰ- ঘৰত ভাল নালাগে বাৰু ইমান তেনেকে। পথাৰত খোৱাৰ দৰে, নহয় আৰু।
তাতে আছিলে ন, মানে গাঁৱত কঠিয়া- চঠীয়া ৰুই পাইছে, বোকাত নামি পিছত মোক কয় আৰু, মই কও, মন যায় এইবিলাক কৰিব
অ, এ, গাঁৱত থাকিও ভাল
কি কলা?
ৰ, পৰিৱেশটো ভাল আৰু।
উম,
অ,
বহুত ভাল, বহুত ভাল লাগে, আৰু ধৰা, ইভিনিং টাইমত খেলা ধূলা কৰি পেলাই, গাঁৱৰ ল'ৰা-ছোৱালী খিনিৰ লগত।
অ, সৰুতেটো সৰুৰ পৰাই খেলি-খেলি ভাল লাগে সৰু কালৰটো বেছিয়ে ভাল লাগে।
উম, এতিয়া আৰু কলেজ-চলেজ আকৌ মানুহ, মানুহ ঘৰৰ মানুহো ক'ব এই ইমান ডাঙৰ হৈছে কিয় এতিয়া সেই পোৱালি কেইটাৰ লগত খেলিব লাগে।
উম, কিন্তু মই বহুত ডাঙৰলৈকে খেলিলো কিন্তু সৰু পোৱালি দৰে।
নাই মই ইমান নেখেলিলো দেই মানে ধৰা তেনেকা মোৰ ফ্ৰেণ্ডছো নাছিলে খেলা কিন্তু মানে ইমান খেলিব নোৱাৰিলো
অ
মানে মই দুপৰীয়া স্কুলৰ পৰা গৈ পেলাই মোৰ ডাইৰেক্ট টিউচন থাকে মই একেবাৰে টিফিনটো লৈ যাও সেইটোতে তাৰ পিছ ত সেইটো টিফিনে খাই মেলি একেবাৰে গোটেইটো মানে ধৰা কিমান ভাগৰ লাগে দিনটো ক্লাছ কৰো গৰমত ক্লাছ কৰি পেলাই টিউচন কৰো টিউচন কৰি চাৰিটা বজাত ঘৰ আহো কিমান ভাগৰ লাগে ধৰা আৰু কিমান খেলিম তেতিয়া টাইমে গুচি যায় আকৌ প্লাছ যেতিয়া মই টিউচন নকৰো বাহিৰে বাহিৰে তেতিয়া আকৌ ঘৰৰ পৰা আহি তিনটা বজাত ঘৰ পাওহি ঘৰ পাই অকমান ৰেষ্ট কৰিব নাপাৱে ভাত টো খাই দৌৰা দৌৰিকে টিউচন যাবই লগা হয়
অ
এতিয়াও আকৌ ৰেষ্ট কৰিব লগা নাই মোৰ মানে যোনটো স্কুল লাইফ ধৰা ইমান খেলা উম নেখেলিলো আৰু মই তাতে প্ৰাইভেট স্কুলত পঢ়িছিলো ন তো মানে ধৰা আহ বাহিৰা মানে আউটডৰ গেম ইনডৰ গেম এ মাহত এবাৰ হয় আৰু ধৰা তেনেকা আৰু কেতিয়াবা যদি সেইটো মিচ কৰি দিলো মিছ আৰু তাৰপিছত নাই এবাৰ কি হৈছে জানা আউটডৰত মানে খেলিব গৈছো তেতিয়া মানে মই ইমান নেখেলো আৰু বেয়া জপিয়াইছো বেয়া দৌৰিছো পিছদিনাখন মোৰ বিষ আমাৰ ঘৰত ক কাহঁত আছিলে ককাহঁতে ককাইয়ে কৈছে যা যা আজিও যা তহনতে তহনতে খেলা ধূলা নকৰ ন সেইকাৰণে মানে বা তুহঁতৰ গা বিষ হৈছে তাৰপিছত যাব নোৱাৰিলো আৰু বেয়া বিষ
অ অ তাকে এ বহুত দিনৰ মূৰত
পুৰা বিষত মানে জান গৈ আছিলে মোৰ হা কি কলা
মানে বহুত দিনৰ মূৰত খেলিলে মানে ভাগৰতো লাগে আৰু
অ ভাগৰতোটো লাগে লাগেই মানে ধৰা ভাল লাগে ন যেতিয়া বহুত ফ্ৰী হৈ যাও ফ্ৰেণ্ডছৰ লগত ভাল লাগে তেতিয়া খেলা ধূলা কৰি পেলাই
সেইটোৱে
বাকী মই কৈছিলো যে ঘূৰিব যাম বুলি ঘূৰিব নোযোৱা
অ যাম ভাবিছো কেতিয়া
তুমি একো নকলাই তুমি নকলাই একো তুমি বাৰু বিজি আছা বাৰু বহুত
অ
বাকী মানুহজনীতো তুমি বহুত বিজি মেছেজটো দিলে কিমান দিন মই মেছেজটো চাই থাকো কেতিয়া ৰিপ্লাই আহিব ৰিপ্লাই আহিব কি নাই এনেকৈ চাই থাকো মই
অ নাই মোক সময় মিলাবই পৰা নাই আৰু সেইকাৰণে কথাও পতা হোৱা নাই আৰু
সিদিনাখন মাৰ লগত কৰ'বাত গৈছিলা নি।
মাৰ লগত গৈছিলো নেকি পাহৰিলো।
মা নে বা আছিলে তুমি ষ্টেটাচ দিছিলা মই দেখিছিলো।
অ অ বাইদেও হয়।
উম। বাকী আমাৰ ককাহঁতৰ তাত তোমাক পাইছিলো তো মই লগ।
অ।
খেলিছিলো ন আমি একেলগে।
আগতে খেলিছিলো চাগে দেই মোৰ যে মনত।
মোৰ মনত আছে জানা। কিয় আমাৰ ককাহঁতৰ তাত কিবা আছিলে অ ধৰা। ভাগৱত পাঠৰ নিচিনা নহয় কিবা এটা পোহে ন পুথি পঢ়ে এনেকুৱা কিবা এটা আছিলে। তুমি আৰু মই একেলগে বহিছিলো একেলগে বহি পেলাই আমাৰ তাত দু। টা এইটো কি কয় উ এই যে মণি যে মণি মণি মণি মণি। খেলি খেলি যে কিয় আমি নাকৰ ভিতৰত সোমাই লৈছিলোঁ তাৰপিছত যে ওলাব যে। পাৰা নাছিলো মোৰ কিন্তু বহুত ভাল। কে মনত আছে সেইটো কথা মানে সেইটো কথা মই কেতিয়াও নাপাহৰো।
অ মই আকৌ পাহৰি গলো মোৰ মনত নাই। আছিল যদিও মই পাহৰি থাকিলো আৰু।
অ নাই মোৰ মন আছে সেইটো মানে তোমাৰ যেতিয়া মই ফটোখন দেখিছো ন অ এই। সেইজনীয়ে ছোৱালী হয় সেইজনী সেইজনীয়ে ছোৱালী হয় মানে ধৰা। মানে পুৰা পুৰি সৰুতেও তুমি এনেকুৱা আছিলা অলপ চেঞ্জছা বাকী চব। এভ্ৰথিং মানে একেই আছা।
অ।
আৰু মই ফাৰ্ষট যেতিয়া তোমাৰ ফটোখন দেখিছো ন হোৱাটছএপত তেতিয়াই মানে লৈছে। এইজনীয়ে ছোৱালী হয়।
তাকে। ময়ো বহুতো লগতে খেলিছো কিন্তু মোৰ মনত নাই আধা আধি।
কিন্তু মোৰ যে তোমাৰ ফেচটো এক্দম মানে মোৰ মানে চকুত জিল। কি আছে তুমিয়ে যে হয় সেইজনী একদম মই যেতিয়া পফাইল পিক্সাৰটো। চাইছো মই ডাইৰেক্ট সুধিছো। এই ছোৱালীজনী বাৰু সেইটো জেগাৰ নেকি বাৰু তাৰপিছত তাই ক'লে তাৰপিছত যোনে মোক। সোমাই দিছে ন মোক সুধিলে যে তুমি কেনে গম পালা তাৰপিছত মই কইচো মই দেখি।
অ। বাকী এতিয়া ক'লৈকো নোযোৱা ফুৰিবলে।
হোত। ফুৰিবলৈ মানে যাম বুলি ভাবিছোঁ এই টিপি ফালে। আৰু তোমালোকৰ ফালেও যাব আছে নহয়।
অ আহিবা আহিলে মানে আমাৰ ঘৰতো সোমাই যাবা আৰু।
নহ আকো
অ মিছা মাৰি।
মিছামাৰীৰ এই এই যে দলং খন যে সেই জেগাটোত যে নদী পাৰ যে সেই। খিন্তে ভাল গৈ বেছি ভাল লাগে।
অ অ।
মই এনেই তাত থাকোতে যে সন্ধিয়া সন্ধিয়া যাওঁ ন, নদী পাৰত ফুৰিবলৈ আকৌ আইতাহঁতে তেতিয়া মোক ফুৰিব নিদিয়ে কাৰণ, সন্ধিয়া হৈ যায় নদীৰ পাৰ যাবও নাপায় অকলে অকলে মই গৈছো কেইদিন মানহে থাকিব আহিছোঁ। তেওঁ যদি ঘূৰিব নিদিয়ে কেনেকুৱা লাগে কোৱাচোন।
উম তাকে। ফুৰিব পালে ভাল আৰু
অ সেইটো হয় এইবাৰ গ'লে লগ কৰিম দিয়া তোমাক।
অ
ঠিক আছে দিয়া ন এ মই কৰ'বাত যাওঁ মানে উম উম হ'ব দিয়া।